অঔ কি খবৰ?
অ' ভালে ৰবা। কি তোমাৰ খবৰ?
মোৰ ঠিকে ৰ'বা।
অ' বাকী পিছে কিবা খা চাহ পানী খাল নাই নাই ভাত পানী খাল নে নাই?
এ চাহ পানী খালো, ভাত খোৱা হোৱা নাই ৰ'বা।
অ' কি বনাই আছে নেকি?
অ' বনাই নাই ৰবা, আজি আজি বনালে মাহতে তাকে কয় এনে আছোঁ ৰবা আৰু মই বুলি কি কৰে এবাৰ তোমাৰ খবৰে লওঁ।
অ' কি বনাই আছে পিছে, কি বনালে পিছে?
এ, এনে গোন্ধমতেতো মাংস বনোৱা যেন পাওঁ। তাকে গোন্ধ পাইছোঁ কিন্তু যা যোৱা নাই আৰু পাকঘৰলৈকে।
অ' আজিতে মাংস পুৰা মাৰি দিবা আৰু ভাতৰ লগত।
এ, তাকে আৰু খাব লাগিব।
অ' পিছে তুমি কি মাংস খাই ভাল পোৱা এ?
এ, কি মাংস মানে এনে গাহৰি খাই ভাল লাগে আৰু তাৰ মানে সেই বেছি কয় আৰু মানে হাঁহৰ মাংস বেছি প্ৰিয় আৰু কোমোৰাৰ লগত যে বনাই।
অ'।
তেতিয়া মানে একদম মানে সেইটোয়ে একদম একেবাৰে প্ৰিয় আৰু একদম ধুনীয়া আঞ্জাখন ক'লা হ'ব লাগে। বঢ়িয়া লাগে আৰু তাৰপিছত তিলৰ লগত গাহৰি খাইও ভাল লাগে সেনেকে আৰু। বাকী এনেই বেল বালিক মানুহৰ বেয়া নাপাওঁ, ভালে পাওঁ খাই।
উম, বাপ বাৰীত মোৰ তোমাৰ কি বুলি কয়, এইটো তুমি ক'লা ন' হাঁহ কোমোৰা যিটো তোমাৰ জহা চাউলৰ লগত বঢ়িয়াকে হা, হাঁহৰ জোল লৈ কিনে অলপ তাতে কোমোৰাটো মানে অলপ যিহেতু সিজি যাব ন' সিজি কিনে তাতে হাতৰ লগত সানি লৈ কিনে যিটো খোৱাৰ সোৱাদ ন' সেই সোৱাদটোতো মোৰ মানে অতুলনীয় আৰু মানে সেইটো মই মানে মই মাঘ বিহুত আৰু যেতিয়া উৰুকাৰ দিনা সেইটো মোক লাগিবই মানে। সিদিনা মোক মানে হাঁহৰ জোল, পুৰা কোমোৰা ল কোমোৰা দি কিনে তাতে জহা চাউলৰ ভাত মোক মানে এক কাঁহি পুৰা আৰু সেইদিনা ৰাতি আৰু মই সেইটো খামেই খাম যে মই নাথাকা ন' ঘৰত তেতিয়াহ'লে মই সেইদিনা নাখা আৰু সেনেকুৱা আৰু মানে সৰুৰ পৰা মই সেইটোৱে খাই আহিছোঁ জহা চাউল আ, সেই উৰুকাৰ দিনা জহা চাউল হ-হাঁহৰ জোল হাঁহৰ জোল সেনেকে আৰু মাংসটো মাংসটো বাৰু ইমান বেছি নাখাওঁ কাৰণ হাঁহৰ মাংসটো মানে অলপ সেই হয়তো মানে অলপ বেছি টান হয় আৰু বা তোমাৰ অলপ চলপ মানে ইমান নহয় আৰু মানে খাওঁ আৰু মাংস ইমান এটা নাখাওঁ, এই জোল আৰু ভাতে খাওঁ আৰু। বহুত হওঁক বহুত মোৰ প্ৰিয় আৰু, বাকী তুমিতো গাহৰি বহুত খোৱোৱা হেই। কিবা গাহৰিত ৰেচিপি কোৱাচোন, মইয়ো বনাই খাব পাৰিম তেতিয়া কিবা এটা। ভাল ৰেচিপি কোৱা যিটো তোমাৰ বেছিভাগে নবনাই বা যিটো কিন্তু একদম সোৱাদ লাগে আৰু বনাই খালে সেইটো কোৱাচোন কিবা এটা ৰেচিপি?
এনে গাহৰিৰ ৰেচিপি, মই এনে গাহৰি বনাব নাজানো। কিন্তু মই খাবহে জানো গাহৰিটো। আৰু হেৰি এনে এনে বেলেগ বেলেগ ধৰণৰ মই হেৰি বছ তো খাই পাইছোঁ, ধৰি লোৱা মই এবাৰ এখন বিয়াত খাইছিলো আৰু মানে মোৰ মামা এজনৰ বিয়াত দিছিলে, দম্বৰুৰ পাতেৰে গাহৰি বনাইছিল আ অলপ টেষ্টটো মানে ধৰি লোৱা সোৱাদটো ধৰি লোৱা অলপমান আ ধৰ অলপ হেৰি টাইপ, বেলেগ টাইপ হয় মানে ধৰ অলপ দাঁতত লাগি যোৱা টাইপ লাগে মানে চাল আলুত লাগি যোৱা টাইপ লাগে কিন্তু মানে খাই ভাল লাগে আৰু অলপমান তিতা তিতা ভাৱটো আহে আৰু। আৰু সেইখন ভাল লাগে কিন্তু, আৰু বাঁহৰ গাজেৰে বহুতে গাহৰি বনাই সেইটোও ভাল লাগে খাই। আ, সেইটো মই বহুত বাৰ খাইছোঁ কিন্তু সেই সেইখন গাহৰি খালে মানে আৰু অলপ মানে ধৰি লোৱা টেঙাৰ আঞ্জাৰ লগত যেনেকে মাছৰ জোলটো খাই আৰু বাঁহৰ গাজৰ লগত গাহৰিটো খাই মানে অলপ সেনেুৱা সেনেকুৱা লাগে আৰু যেতুকে বাঁহৰ গছটো অলপ টেঙা টেঙা ভাইব আহে। আৰু তিলৰ লগত গাহৰিটো বহুতে খায়েই, সেইটো আৰু ক'বই নালাগে সেইটো আৰু বেলেগে সোৱাদ, আৰু আলু আৰু গাহৰিও ভাল লাগে। আৰু সেনেকে গাহৰি বেলেগ খাই পোৱা নাই আৰু সেইকেইটাই খাই পাইছোঁ চাগে, আৰু খাইছোঁ যদিও ভাল মনত নাই আৰু সেনেকুৱা
অ অ ভালে দিয়ে মানে মানে তুমি মানে গাহৰিৰে মানে প্ৰত্যেকটো সেয়ে খাইছে আৰু কবলৈ গ'লে ভালে দিয়া মানে খাব লাগে এইবিলাক আৰু ব কিি মইো তোমাৰ অ গাহৰিতো মানে আগতে খোৱা নাছিলো বাৰু কিন্তু এতিয়া খাও এতিয়া মানে মানেছি নাওঁ মান এতিয়াও মানে অলপ চলপ মানে খোৱা নাযায় বেছি মানে মোৰ মামা তত গ'লে খোৱা যায় আৰু মানে আমাৰ ঘৰত তোমাৰ কি বুলি কয় অ গাহৰিতো মানে নচলে আৰু মানে আমাৰ ঘৰত খাই নেখায় ন তোৰ গাহৰিক নচলে সেইকাৰণে মই মানে খোৱা কৰিলেো আৰু মামাতে ঘৰত যাই যে সেনেকে তাৰপিছত তোমাৰ এনেকে খাও আৰু সেয়ে আৰু মানে এতিয়া ভাল লাগে খাই ন তোমাৰ লাই শাকৰ হওক বা তোমাৰ বা তোমাৰ যিটো লাইশাক বা তোমাৰ এই যিটো তিলৰ বা তোমাৰ যিটো পুৰি খাই ন এই পুৰি খাই কিনে যিটো জ্বলা চলা খানি একদম একদম জ্বলা কি খাই ন সেইটো বহুত ভাল লাগে সেইটো আৰু ভাল লাগে বাকী তোমাৰ এই যিটো আমাৰ আজিকালিতো বহুতে ব্ৰলাৰ খাই নহয় ব্ৰইলাৰো খাই দিয়াচোন বহুতে আমিও ব্ৰইলাৰ খাবলৈ নোওঁ োৱা নহয় সস্তাও অলপ তোমাৰ আৰু অলপ মান বেমী কৰে দেচোন বিলাো নকৰা নহয় অলপ মানে মানে যিটো ব্ৱস্থা তাৰ ব্ৱস্থাটো অলপ মানে বেয়া আৰু বা সেইটোোৱে আৰু বাকী পিছে তুমি কি বুলি কয় এ হাঁহৰ যিটো কলা ন হাঁহটো খাই ভাল লাগে লগতে যিটো মুৰ্গীৰ জোল হয় লোকেল মুৰ্গীৰ জল সেইটোও ভাল বাকি পাৰৰ চাৰৰ মাংস পাৰৰ মাংস খাব লাগে দিয়োন মানে হাই প্ৰেছাৰ থকা মানুহ খাব নালাগে বু কিন্তু যিবিলাকৰ ল' প্ৰেচাৰ আছে বা প্ৰেচাৰ ইমান নৰ্মেল খাব পাৰি বাৰু পাৰৰ মাহতো মানে পাৰৰ জোতটো বহুত ভাল লাগে খাই কিনে এই বহুত ধৰণৰ মাংস আছে দিয়া মানে ক'বলৈ গ'লে আৰু
উম হয় দিয়া মানে মাংসৰ হিচাপত বহুতে অকল ব্ৰইলাৰটো বা পাঠাৰ মাংসটো বুলি ভাবে কিন্তু এনেকুৱা কিছুমান মাংসও আছে যিবিলাক মানুহে হয়তো আজিকালি নাখায় কিন্তু আগতে খাইছিল এতিয়া বহুতে এ আমি মই গাঁৱত দো পাইছো মানে মইও খাই পাইছো দ আছো এ বাজুলিৰ মাংস খায় এ বাদুলি মাংসতো বিৰাট সোৱাদ লাগে আৰু অ বাদুলিতো অলপ অলপমান কোমললে থাকিব লাগে বেছি বু়াঙৰ হবালাগে সৰু হব লাগে তেতিয়া বেছি আষ ভাদ লাগে একদম পুৰা হেৰি পাৰৰ মাংসৰ নিচিনা বনাব লাগে বঢ়িয়া লাগে খাই আৰু আৰু এটা চৰাই আছে আমাৰ গাঁৱৰ ফালে সেইটো চৰাই হাইটল বুলি কয় সেইটো চৰাইৰ মাংসতটোও ভাল লাগে খাই কিনে মানে সেই চৰাইটো একদম পুৰা আমাৰ দাদাহতে আগতে মামাহঁতে একদম এ ঘুলটিচ লৈ কিনে মানে চৰাইটো মানে বহুত স্পীডত উ যায় আৰু একদম পুৰা গুলটিজ লৈ কিনে ৰখি থাকে পুৰা আহিলে মাৰ আৰু একেলগে মানে সেইটো মাংস খাইও ভাল লাগে বহুতে খাই আৰু সেনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে দিয়া যিবিলাক খাই পাইছো আৰু সেনেকুৱা আৰু আগতে কাছ মাংসও খাইছিল কিন্তু আজিকালি জাতুকে কাছৰ মাংস নাখায় খাই বা নাপায়ো আহ কাৰণ বন্ধ কৰি দিছে আহ ত' সেইটো আগতে মই এবাৰেই খাইছিলো দিয়াচোন সেইটো আৰু সেনেকুৱা তুমি এনে কিবা বেলেগ এনেকুৱা ধৰণৰ কিবা চৰাইৰ মাংস হওক বা কিবা জীৱ জন্তুৰ সেনেকুৱা মাংস খাই পাইছা নে নাই
অ কি বুলি কয় সেই মই তোমাৰ সেইখাইছিলো ৰ'বা আহ মানে মোৰ যিবিলাক অ বগলী আৰু যিটো বগলী খাই ন এটা মানে যিটো তোমাৰ অকল মাছ খাই ন সেই বগলীতো মানে খাইছিল আৰু মানে আমাৰ কাষৰে এগৰাকী মানুহ বনাই লৈ আহিছিল ধৰণৰ যিবিলাক খায় যিটো মানে আগতে সৰু আছিলো ন ত ইমান এটা ভবা নাছিলো আৰু খাব লাগে নালাগে জীৱ জন্তু বা ভাল নে বেয়া সেইকাৰণে যি পায় সি খাইছিলো আৰু আগতে মানে বাছ নাছিল মই এই আগতে মই শহাপহুও খাইছিলো মোৰ মনত আছে শহাপহু মই বাদূলি বা তোমাৰ এই কি বুলি কয় এইটো আৰু তোমাৰ এই তুমি ক'লা কাছটা আগতে খাইছিলোঁ এতিয়া বাৰু সেইবিলাক খাব নালাগে নাপায় সেইবিলাক আ সে এইটো এটা ক'বলৈ গ'লে আৰু আইন ভাবে এইটো দণ্ডনীয় কাম হয় আৰু। ত' সেইবিলাক এতিয়া কায়ো খাব নালাগে বাৰু আৰু তোমাৰ সেইবিলাক বস্তু আৰু লগতে কিছুমান তোমাৰ খাইছিলোঁ আৰু সেই দিয়া আৰু কি খাব আৰু তাতকে আৰু কি খাব লগা বাকী তোমাৰ নাই দিয়াচোন বাকী খাবলৈ গ'লে দামাক মানে আমি এঘৰীয়া হৈ যাম বা তোমাৰ সেইবিলাক খাব নালাগেও তোমাৰ এইবিলাক আমি সদায় মানে এইবিলাকক বাকী বিলাক জন্তূতো এইবিলাক আমি খাই মাৰি পেলাৱেও বাকী বিলাকক অলপ সন্মান কৰিব লাগে দিয়া আৰু তোমাৰ যিহেতু আমি একদম মানুহ আৰু মানুহে জানাই যে তুমি আমি কেনেকুৱা ধৰণৰ এটা হিংসক প্ৰাণী আৰু মানে এইবিলাক মাৰি মাৰি খাওঁ আমি মানে ছাগলী হওক ছাগলীক মাৰো বা এইবিলাক মুৰ্গী হাঁহ পাৰ চৰাই সকলোকে মাৰি খাওঁ আৰু তাতে আৰু গ'ম পাই আৰু মানুহে কিমান হিংস্ৰশৰ প্ৰাণী হ'ব পাৰে। বাকী তুমি এই যি আমি মানুহ বিলাক যি আছে এই মানুহ বিলাক তৰ বহুত বেছিভাগ মানুহে তোমাৰ আজিকালি কি হ'ব ধৰিছে যিটো কই ন ভেজিটেৰিয়ান বুলি কয় ন মানে সকলো মানুহে তোমাৰ অ', শাক পাচলি বা তোমাৰ ফল মূল বা এইবিলাক যিবিলাক চব্জি সেই চজ্বি বিলাক বহুত খাই নো মানে জীৱ জন্তু মাৰি খোৱাটো তেওঁলোকে কিবা এই যিটো কই জীৱ সত্য মহাপাপ সেনেকুৱা কথা আছে নহয় সেনেকুৱা ভাবে বা তেওঁলোকে জীৱ জন্তু মাৰিলে তেওঁলোকে সহ্য কৰিব নোৱাৰে বা যিবিলাক আৰু জীৱ জীৱ জন্তু ত যিবিলাক প্ৰেমী বা আৰু কিছুমান আছে সেইবিলাকো এনেই আৰু এইবিলাক এ আৰু নাটক কৰে আৰু কিছুমানে আৰু কিছুমান সঁচা যিবিলাক আছে জীৱ প্ৰেমী এইবিলাকে কিন্তু এইবিলাক নাখায় কিন্তু তেওঁলোকে মানে যিটো আমাৰ জানাই তুমি বহুতো মানে মানুক প্ৰতেষ্টটো কৰে সেইবিলাকৰ ওপৰত ত' সেইবিলাক মানে ময়ো ভাবো বাৰু আমি সকলোবোৰ জীৱ জন্তু খাব নালাগে বাৰু আহ মাংস বাৰু আমি খোৱাটো উচিত আৰু ত' মাংস খোৱাতো বাৰু আমি খাব লাগে কাৰণ মাংসত বহুত প্ৰটিন থাকে তো ত' আগৰে পৰা আমাৰ যিবিলাক আদিম যুগৰ মানুহ আছিল সেই অ', মানুহ বিলাকে তোমাৰ স মাংস কেঁচা মাংস খাইেই আহিছে সেইকাৰণে চাগে আমাৰ যিটো শৰীৰ আছে শৰীৰটো তোমাৰ মাংসটো মানে গ্ৰহণ কৰিব পাৰিছে নহ'লে ক'তনো পাৰিলে হয় মাংসটো গ্ৰহণ কৰিবলৈ। আগৰ পৰা খাইছে আগৰ পৰা স শৰীৰটো হজম কৰিব পাৰিছে কাৰণে এতিয়া মানুহ খাই খালে এতিয়া কি হয় এতিয়া মানুহে এইটো ভাজি পুৰি সেনেকে খাই আগতে মানে কচাই খাইছিল সেইটোয়ে আৰু পাৰ্থক্য বা বেলেগ পাৰ্থক্যটো কিবা তুমি এই দিয়া মানে আমি খাব লাগে কিন্তু তুমি ইয়াৰ এইটো অৰ্থ নহয় যে আমি মানে এনেুৱা হাৰত জীৱ জন্তটো মাৰিব লাগে যাতে সেই জীৱ জন্তু মানে এই পৃথিৱীৰ পৰা নোহোৱা হৈ যায় সেনেকুৱা সেনেকুৱাকে আৰু মাৰি খাব নালাগে আৰু বাকী তোমাৰ যিবিলাক আমাৰ এই ব্ৰইলাৰ আছে বা তোমাৰ মুৰ্গী সেইবিলাকো মানে চ' বহুত চলে দিয়া ব্ৰইলাৰটো বা যিটো আমাৰ কইনা মুৰ্গী সেইটোতো পৃথিৱীৰ সকলো ঠাইতে জ্বলে আৰু তাত কোনো মানুহেই নাই বাকী তোমাৰ গাহৰি চাহৰি বা তোমাৰ আহ বাকী ক'বলৈ গ'লে তোমাৰ আৰু এটা মাংস আছে সেই মাংসটোৰ নাম নকব বাৰু এইটো আমাৰ যিটো সেই আৰু সেইত ক'ব নাপায় বা তোমাৰ এইটো ভাবিবলৈ নাপায় বাৰু কিন্তু সেইটো আৰু বেলেগৰ ওপৰত পৰি আছেটো বাৰু বাদ দিয়াতো নকওঁ কিন্তু যিবিলাক আৰু জীৱ জন্তু আছে সেই জীৱ জন্তু বিলাক মানে তোমাৰ আমি যিমানে পাৰো আৰু সিমানে তোমাৰ আমি সংৰক্ষন কৰিবলৈ চাব লাগে কাৰণ জীৱ জন্তু
দিয়া নহ'লে আজিলৈ এৰিছো বহুত কথা পাতিলো। অ', দিয়া আজি বহুত কথা হ'ল দিয়া।